অ-অ শুনিছো কোৱা?
এই মাংস বনাবলে লৈছো। উম, অ' মই বনাম
অ' মাহী কি কৰিম অ' অ-অ কি কৰি আছে মাহীয়ে?
মাহী ডাঙৰ লৰাক পঢ়াই আছে সৰু লৰাক লৈ আছে।
উম, দুয়োফালে ডিউটি কৰি আছে আৰু মাহীয়ে ন।
তাকে আৰু বাতছা হোৱাৰ পিছত আৰু সেয়াই হয় আৰু। অ',
মা হত গ'ল ঘৰত?
অ' মাহত কেতিয়াবাতে গ'ল।
হয় নেকি?
উম-উম আজি ময়ো আহিলো গুৱাহাটীৰ পৰা।
অ-অ কেইটা মানত গৈ পালা?
মই আজি জল্দি মানে দেৰিকে আহি পালো দেই। এই গুৱাহাটীত বৰষুণ দি দিলে দে।
উম,
সেই বৰষুণত ফচি গলো মানে মই ড'মিনজত পিজ্জা লবলৈ ৰৈছিলো। তাৰ পিছত সেই মই গাড়ীৰ পৰা নামোতেই ব বহুত বৰষুণ দি আছিলে।
অ' আমাৰ ফালেও দিছে বৰষুণ।
অ' ভালেই হ'ল বাৰু মই মানে নামিছিলো কাৰণ ক জানে নহলে খানাপাৰাত গৈ আকৌ বাছৰ কাৰণে ৰ'ব লগা হলহেতেন।
অ' ভালে হ'ল দিয়া।
মই আজি ডাবল ভাঢ়া ভৰি আহিছো কাৰণ মানে বাছ বিলাক নাপাই ন। ৰাতিপুৱা নহলে এ এনে বাছ বিলাকত এশ টকাই লৈ হা কিন্তু মানে এই এচি এতিয়া মানে ট্ৰেভেলাৰ বিলাকত আহিব লাগিব। নহলে মোৰ আকৌ ট্ৰেভেলাৰত আহি মই বৰ বেয়া পাও।
এ চি বাছত বহুত ভাঢ়া লয় ন।
এচি বাছটে আহিলোগে মানে পিছত।
অ' এচি বাছত তাৰ মানে বেলেগ-বেলেগ বাছত যদি এশ টকা টকা লৈ এছি বাছত তাৰ মানে দুশ দেৰশ মান লয় চাগে।
দুশ লয় দুশ অ',
দুশ লয়।
বেলেগত এশ টকা লোৱাত মানে এচি বাছত
উম, ডাবুল পৰি যায় আৰু। উম-উম বাপৰে। মই যে নোৱাৰো এ মই এচি বাছটো বাদেই দিয়া। অ-অ মই এ চি বাছতো বাদ দিয়া মই নৰ্মেল বাছত উঠিলেতো মই বমি কৰোৱে। তাৰ পিছত এচি বাছত যদি উঠো যদি মই বাহিৰা বতাহ নাপ। পালো মই মানে মৰিলো আৰু এদিন কি হ'ল তোমাৰ ভিনদৰ লগত তাৰ তাৰ মানে মই সিফালদি আহি আছিলো অ' পল্টন বজাৰৰ পৰা তাৰমানানে সেয়ালৈকে আহিম আৰু জালুকবাৰীলৈকে। মই কি কৰিছো ফেন তে নামি দিলো মচুুৰ উশাহ বন্ধ হৈ গল মই নামো নামো বুলি কৈ কিনে মই নামি দিলো তাতে নামি দি পেলাই তাৰ পিছত ই কল কি হল কি হল মই নাই মোৰ গাতটো বেয়া লাগ ছে মই নামি দিওঁ দিয়া তোমালোক যায় থাকা যা লোকবাৰীলৈকে মই ফেৰি দি পাৰ হৈ গুচি আহিম তাৰ পিছত মই জাহাজ দি গুচি আহিলোঁ আৰু
অ
টো একদম তাৰ মানে উশাহ বন্ধ হৈ যায়
মোৰ বাৰু এচি বাছত আহিলে তেনেকুৱা আগতে হয় দেই কিন্তু মানে বেছি মানুহ নাথাকিলে মোৰ নহয় তেনেকুৱা
উম তোমাৰোকত আমাৰ ট্ৰেভেল কৰি থাকা যে মই সৰুৰ পৰা তাৰ মানে ইমান ট্ৰেভেল কৰিয়ে নাপালো
উম মোৰ বাৰু অভ্যাস হৈ গৈছে কেইতি
আগত আগতে যে ৰাজস্থান যাও নহয় কি হয় জানা মানে সেয়া মাপাৰাৰ পৰা পূৰা সেয়া গুৱাহাটীলৈকে আহিব লাগে তাৰপিছত আহোঁ তাৰ পৰা আহোতে মই বেহুচই আৰু বমি কৰি কৰি মই বেহুচ হৈ যোৱা তাৰপিছত এইবাৰ ট্ৰেইনতো মই গোটেই তাৰমানে তিন দিন এনেকে বেহুছে আৰু অলপ কিবা খাওক আৰু মৰ্কুৰে পৰি থাকো মই তেেনেকুৱা হয় হয় ৰাজস্থান যাই পাও মই
মই এইটোতো মোৰ মন নাই কিন্তু দেই মানে
উ ভাল লাগে ট্ৰেইনৰ জাৰ্ণ বিলাক
নাই নাই মই মই ভাল নাপাও মই মানে খুব বেছি এদিন নাইবা এ ৰাতি প আৰু দেই তাতকে মানে বেছি বেছি মানে ল জ হ'লে মোৰ মানে মোৰ
উম আমাৰ যে আমি যে বস্তু বহুত লৈ যাওঁ যে ইয়াৰ পৰা লৈ যোৱা হয় ন আমাৰ তাৰমানানে তাৰে চাউল বিলাকো ইমান ভাল নহয় মানে মোটা মোটা চাউল পায় আমি সেইটো চাউলটো খাব নোৱাৰো ইয়াৰ পৰা অলপমান চাউলো লৈ যাওঁ ধৰা তাতেতো ৰুটিয়ে খোৱা হয় বেছি ৰুটি খোৱা হ'লেও তাৰ মানে কি আমি অলপ ম পচ কেজিয় কেজি মান ইয়াৰ পৰা চাউল লৈ যা মানে ভাত খাওঁ আৰু
জানিছো জানছো
উম সেইকাৰণে তাৰমানানে অলপ চলপ কিবা কিবি লৈ যাওঁতে যাওঁতে ছয় সাতটা মান বেগে হয় আৰু
উম মোতো তাত তাত থকা বহুত অসুবিধা হব এনেকুৱা জেগা আমিতোো সৰুৰ পৰা ভাত খায়ে ডাঙৰ হোৱা ন
ইয়াত থকা মানুহৰ কাৰণে অলপ প্ৰব্লেম হ'ব এতিয়া আমাৰ কাৰণে নহয় আৰু
আৰু এইকেইদিনো মানে কি জানা এ ইমান ভাল ভাল খাইছো যদিও মানে ভাত কেইটালে মনত পৰি থাকে মাজে মাজে এানে এতিয়া নহ'লে ন চলে
নচলে সেই আৰু আনি এক টাইমতটো খাওঁ আৰু দুপৰীয়া ভাত খাওঁ ৰাতি আৰু ৰাতিপুৱাাতটো লাগে আৰু মাজে সময়ত বনাও দেই কেতিয়াবা যদি দুপৰীয়া ভাত বনোৱা নহয় আমাৰ তাৰামান দেউতা যদি নাহে ন দেউতা যদি নাহে তেতিয়াাহলে আমি মানে কি কৰো দুপৰীয়া চাহ তাহ খাই লওঁ খাই উঠি একোৰে অলপ জল্দি মানে সাতটা মান বজাতে আমি কেতিয়াবা ভাত বনাওঁ ভাত দালি এনেকে ৰাতি তাৰমানে ভাত খাওঁ আৰু
অ
এনেকুৱাও হয়
আমাৰ মানে কি হৈ হৈছে না মাছ মাংসটোটো ডেইলি থাকে ন মানে অ এদিনো এদিনো বাদ দিয়া নহয় মানে মই বহুত খাও ন ত কি হয় গুৱাহাটী গলে মানে অকণমান
উম
সিফালে মনত পৰা নিচিনা হয় তেওঁ বহুত মনত পৰে মানে কেতিয়াবা দুখ লাগে
অ নহয় ইমান খোৱাাতটোও বেয়া দিয়াচোন অলপমান মানে এৰি লাগে আৰু সপ্তাহত দুই দিন খাব লাগে যদিও মানে বাকী কেইদিন খাব নালাগে বেছি মাছ মাংস পোৱাটোও বেয়া বেমাৰ বেমাৰ হয়
হয় বাৰু কিন্তু মানে কি হয় আমাৰ অভ্যাস আছে ন মানে মাছ খোৱাটো বেয়া নহয় দেই লোকেল মাছ খোৱাটো এ মাংস খোৱটো বেয়া কিন্তু মানে আমাৰ সেইটোয়ে কৈছো যে মাংস টো মাজে মাজে থাকে কিন্তু মাছতটো মানে ডেইলিয়ে থাকে উম সেইকাৰণে মানে কি হয় সুদা ভাত খাবলে ভাল নাপাওঁ আৰু মানে কি জানা মাছ মাংসটো ডেইলি খাব নোৱাৰি যদিও কনীৰটোতো ডেইলি খাব পাৰি
উম মানে আন্দা দিম আৰু
অ-অ
সেয়াটোটো ডেইলি খাব পাৰি ড্ক্তৰেও মানে কয় যে দুটাকে এদিনত খাব লাগে বুলি ত মানে সেই আমাৰ মাছ মাছ মাংস নাথাকিলেও মানে কণীতটো থাকেই মানে
উম,
সেইকাৰণে মানে মই নোহোৱাকে খাব নোৱাৰো মানে ভাত কিন্তু মানে মায়ে বহুত ধুনীয়া পৰঠা বনাই, পৰঠা বিলাক দেখিলে পাহৰি যাওঁ আৰু
বাকী কি কৰি আছা? এতিয়া,
বাকী এতিয়া মাংসৰ কাৰ মানে আদা, নহৰু, পিয়াজ, মচলা খিনি কুটি আছো আৰু
উম-উম তাই নেকি
তুমিতো তাতকৈ বনাব লাগিব চাগে ন
পাছততো পাছত বৰ্তমান ভবা নাই দিয়াচোন
উম, কিন্তু তো নাজানা ন
নাজানো এনে চাই থাকো চাই থাকিলেও মানে কি আৰু এইবাৰো গৈছিলো ন শাহু মাই আকৌ হেৰি কৰিছে চৌকাত মাছ বনাইছে দেই মই আকৌ এই মই নালাৰো বুলি জানে না এতিয়া
উম-উম
বছৰৰ পাছত বৰ্তমানতো নিজৰ নিয়ম খিনি সেই নক কৰো আৰু কাৰণ যিমান যিনহওক মইতো মোৰ মাহঁতৰ ঘৰত আছো ন বৰ বৰ্তমান পাছৰটো পাছত দেখা যাব বুলিয়ে ভাবো আৰু মই
মই যে মাজে মাজে ভাবি থাকো, মই পাছত কি কৰিম
কৰিবা কি আৰু এয়া আছে নহয় সৰু চিলিণ্ডাৰটো আমাৰ সেই সৰু ফটো
মানে তথাপিতো আ মানে আ আ্ন্দা চান্দা বনোৱাতো বেলেগ কথা তোমালোকে টো বনাই খুৱাই কিন্তু মানে মাছ মাংসটোতো বনোৱা নহয় ন
জাগা যে তাত যাই ব সেয়া অ, পিঠা তাত যাই বনা গেজা দিব-দিব খাবা অলপ দূৰত চিলিণ্ডাৰটো লৈ যাবা এটা গেছ সেয়া আ নি দিব তোমাক
কিন্তু মানে কি জাই, সেইবিলাক বস্তু অকলে খুৱও ভাল নালাগে ন কোনোবা মানুহ লগত থাকিলে তচৰা উম কেতিয়াবা আৰু লগ চ লগ পালে তেনেকে হ'ব
অ-অ
নাইবাতো একে লগত থাকোতে-থাকোতে কেতিয়াবা মানুহৰ মন নোযোৱাও হৈ যায়
অ, সেনেকুৱা হয় কিন্তু মোৰ লগৰ এজনী আছে, মোৰ লগ অ অ হয় নেকি, তাৰমানান নাখাওতে নাখাওঁতে অভ্যাস হৈ যায় আকৌ অ, মোৰ লগৰ জনী বড়ো হয়। এজনী লগ আছে মোৰ লগত কাম কৰে তাত আমাৰ বড়ো ভহঁতৰো জানাই আৰু গাহৰি চাহৰি চব চলে বুলি আৰু তাৰ পিছত তাই সে কৰে খায় সৰুৰ পৰা মানে সৰুতে যদিও একেৰ বছৰ থাকোতে অলপ অলপ ভাতৰ যদি খুৱাইছিল তেতিয়া পৰা জানা হ'ল তাই মাছ মাংস কণী পৰ্যন্তও নাখায় আমিতো কণী খাওঁ তাই তাৰ মানে কণী পৰ্যন্ত নাখা এনেকুৱা উম পাৰে আৰু মানে নিজৰ মনটোক ৰখাব পাৰিলে পাৰে তাই পাৰে এতিয়া হাজবেণ্ডক বনাই দিয়ে তাই হাজবেণ্ডক বনাই দিলেও তাৰমানে তাই নাখায় আৰু উম কেনেকুৱা
তোমাৰো তাত অলপ হলেও বুজিব ন নতুন নতুন
বুজিব নিদিয়ে নিদিয়ে নিদিয়ে আমাৰ ইয়াৰ মায়ে এনেকুৱা নহয় বাৰু পাৰাক লিকি নিজে কৰি থাকে সেইটো নহয় দেই কিন্তু মইও কৰি দিওঁ মৌ কৰো মাও কৰে মায়ে তাৰ মানে কেনেকুৱা আমাৰ ইয়াৰ মায়ে পাৰাক লিকি নিজে কৰি থাকে থাকিব সেনেকুৱা আৰু বহি নাথাকে মানুহজনী
উম উম এনেও মুখত হেৰি কৰা মুখত কোৱা মানুহ বিলাক বেয়া নাথাকে
বেয়া নাথাকে মুখত কৈহে দিয়ে মুখত কলেও তাৰ মানে মনটো বেয়া নহয় সেনেকুৱা অ কৰি দিয়া তোমাৰ তাৰ মানে কথা কি বুজাই মোক বুজা এনেকুৱা নহয় দেই এনেকুৱা মৰমো সেনেকুৱা কৰে এটাই ল'ৰা এটাই বোৱাৰী আৰু নকৰিবনে আৰু মৰম
উম বোৱাৰীয়েকৰ লগত মিলি থাকিলেতো পিতেকৰ লগত থাকিব পাৰিব উম ঠিক আছে দিয়া অ